শুনিছোঁ অ।
ক।
কি কৰিছ?
এই গৰু পথাৰ দি পথাৰত গৰু দিয়া
আহ। অ হাল বাই আছে সেইকাৰণে হে গবোৰ হয় ও কথা উম।
গৰুবোৰ মানে আঁতৰাই দ লাগিব কোনোবা যদি সেইখনণ জ গাত যদি হাল বায়।
আহ। আজি বিয়া এখন আছে যাবি নি?
ক'ত হেৰি। কি বিয়া?
বিয়া এখন আছে যাবি নি?
কি বিয়া?
এ তোলনি বিয়া।
তহঁতে যাবি মই নাযাওঁ।
আজিকালি তোুলনি বিয়ালৈও দেখোন মতাামান হৈ যায়।
তুলনি যে মতা মানুহ খায় মাইকী মানুহ যায় সেইটো কথা কোৱা নাই যাবলৈ মন নাই আকৌ।
অ এনেই আজিকালি আৰু ডাইভৰ নহলে মাইকী মানুহ কেনেকে যাব আৰু।
এইটো কেচ নাই মটা মানুহ যায় মাইকী মানুহ যায় লগত।
অ।
পাৰ্চেল আছিলে নি আজি, আজি আছিলে পাৰ্চেল এ সেই ডেলিভাৰী ডেলিভাৰী দাদাজন আহিছিলে।
আহ।
তাকে সেই সদিনাখননৰ মই মোবাইলৰ কভাৰটো দি থোৱাছে আহিছে নেকি সুধিছিলো।
আহিছে না নাই অহা।
নাই অহা নাই অহা। পৰখিলে মানেহে আহিব হপাই।
আহ অ। তাকে।
তহঁতৰ মোবাইলৰ কভাৰটো মই দি দিম বুলি ভাবিছিলো।
আহ।
পাই পেলাই দি দিম আৰু এতিয়া যিটো লাগী আ সেইটোত তেনেকুৱা এটা দিলে হ'ব নেকি?
তেনেকুৱা এটা দিলেই হ'ব। আহ বেলেগকে নালাগে আৰু।
জপাই দিব পৰাটো
পৰাটো নালাগে। বেয়া হ'ব তেনেকুৱা দিলে। আমাৰ কাৰণে বেয়া। হেই নহয়
ক'
মই ক, মই হেৰি কাম এটা কৰি আছো।
অ', কি কাম?
উম, আমাৰ ব্ৰইলাৰ ফাৰ্মত পোৱালি সোমোৱালে নহয়।
আজি সোমাৱালে নেকি?
অ', আজি ৰাতিহে দিলেহি। তাৰ পৰা এতিয়া আৰু সখিনি পাত তও হ'বই নোৱাৰি নহয়।
হে, নহয়, এতিয়া কিমান পোৱালি?
বাৰশ দিছে।
বাৰশ পোৱালি, আজি ৰাতি সোমালে হি ন'।
আজি ৰাতি সোমালে অ'। পোৱালিবোৰ সোমোৱালে মানুহৰ ৰহিবই, নোৱাৰি নহয়।
অ', অ', ডাঙৰকে ফাৰ্ম খুলিছে নেকি?
তাকেহে লাগি আছো। ডাঙৰ ফাৰ্ম, কোম্পেনীৰ ফাৰ্ম। খুলিছোঁ। কোম্পানীৰ ফাৰ্ম। আমি এইটো ব্যয়ৱসায় এবছৰে হ'ল কৰা।
অ', এনে লাভটো ধুনীয়াকে হয় নে?
লাভটো হয়। লাভো হয় কেতিয়াবা লোকচানো হয়।
নিজে ঘৰৰ মানুহবোৰকে লাগি পেলাই কাম কৰি আছ নে, নে বেলেগ মানুহো ৰাখ'?
ঘৰৰ মানুহ। বেদাঙ মানুহ এজনো ৰখাও। তেনেকে আৰু কৰি আছোঁ। এ, পোৱালি আনো তে মানুহ নলও আৰু, কে দিয়ে হেৰি অলপ ডাঙৰ হওঁতেহে লওঁ। দেনা পানী এইবোৰ দিব কাৰণে বা চফাই কৰিবৰ কাৰণে তেতিয়াহে মানুহ লৈ লওঁ। এনেই মানুহ নলওঁ।
এ, কিমান দিন মান লাগে? পোৱালিখিনি ইমান ডাঙৰ হোৱা পেলাই আকৌ বেচিব পৰা লাগে
পঞ্চলিছ দিনত নিয়ে।
পঞ্চলিছ দিন লাগে নেকি?
পঞ্চল্লিছ দিনত, অ', উঠাই কোম্পনীয়ে। কেতিয়াবা কিবা অসুবিধাত হেন ঠাই আও। তেতিয়া অ', তেতিয়া সেই পঞ্চল্লিশ দিনত দুই কেজি ওপৰ হয়।
অ'। ঠিকে আছে তেতিয়াটো লাভজনকে ব্যৱসায় আৰু।
লাভে আও, লোকচান নহয়।
তাৰপা এই কোম্পানীয়ে মানে ফাৰ্মৰ গোটেই পলিচিটো কৰিচোন ধৰক কেনেকে, সেহেতে কি কি বস্তু দিয়ে মানে পুহিবৰ কাৰণে?
কোম্পেনীয়ে, কোম্পনী পোৱালি দিব তাৰ লগতে হেৰি দিব দেনা দিব, মেডিচেন দিব।
অ', গৰু অ', মানে এইটো পোৱালি আৰু দানা মেডিচেনে গোটেইখিনি বস্তু সেই
অ', অ', কোম্পানী ফিল' পৰা চব দিব, আমি মুঠতে চোৱা চিতাহে কৰিব লাগে, সিহঁতক আও পালন কৰিব লাগে আও
তাকে যদিহে মানে চব বস্তু কোম্পনীয়ে দিয়ে, তেতিয়া সিহঁতে যেত তিয়া পোৱালি খিনি ডাঙৰ হৈ পেলাই নিব তেতিয়া চাগে ৰেটটো চাগে কমাই দিয়ে আৰু সেই পোৱালি দানা চানা এইখিনি দামত কাটি দিয়ে।
দিয়ে বাও।
বেছিকে নিদিয়ে ৰেটটো অলপ কমাই দিয়ে। তাতে লাভ থাকে।
খন মানুহে এগৰাকী মানে গৈছিলে সিহঁতৰ কোম্পানী ফাৰ্ম কৰিছে বুলি কৈছিলে। তাকে সিহঁতে মানে কি কৈছে ধৰ এ, তেৰশ চৈধ্যশ পোৱালি সিহঁত পুহিবলৈ দিছে নহয়। কিন্তু মানে সিহঁতে আও পঞ্চাছ তাৰপতি এক্সট্ৰাকে লগাই থৈ দিছে।
অ'।
এতিয়া সৈ কোম্পিনী দানা পানী আকৌ মেডিচেন সেইবোকৰ পৰাই মানে সেই পঞ্চাশটাকে খুৱাই খুৱাই পেলাই মানে সেইটো এক্স লাভ কৰে
অ অ তেনেকেইয় লাভ কৰে বাৰু তেনেকেও পায়
অ
তেনেকেও পায়
তাৰপিছত এই হাঁহ অলপো পুহিব পাৰো আকৌ দেই মানে এনেকে ব্ৰইলাৰ অলপ অলপ দানা
অ পায় চব পাই এক তাকেহে সে আৰু ব্ৰইলাৰো পুহিব পাৰে তাৰ পৰাই পুহো বুলি কলে মানে উম পাৰি হাঁহু পুহিব পাৰি গোটেই হাঁহ কেইটামান পুহো তাৰ দানা খুৱালে সোনকালে হেৰি হয় ডাঙৰ হয়
ব্ৰইলাৰ দনাটো খালে সোনকালে ডাঙৰ হয়তটো
ডাঙৰ হোৱা সোনকালে ডাঙৰ হোৱা
তাৰপিছতে এই হেৰি তো মই কিবা এটা সুধিম বুলি আছিলে পাহৰি আছো
অ শোধ
ত' সিদিনা যে সেই এই কোমল চাউলৰ কথা যে কৈছিলো তো সেই কোমচলো মই দাদাজনৰ লগত পাতিলো
অ
য তই সেই
তাপা কি কলে অ অ সিমান তোকে কৈছিলো কি বুলি কৈছে
হ'ব তাকে ছয় কেজি এটা দি দিবলৈ কৈছে
অ অ অ
অ অ তাকে তই এতিয়া সেই ৰেডি কৰি পেলাই আগতীয়াকে থৈ দিলে বেয়া নহয় নহয় ন
নহয় নহয় নহয়
উ উম সি মোক কৈছিলে যেনিবা যে এতিয়া মোক তোক যোৱা থবলৈ কৈছে যাতে আগতোকে বস্তু খিনি ৰেডি কৰি থক আৰু ছয় কেজি এান ধৰিলেেই হ'ল আৰু লাগিলে জনাম বুলি কৈছে
কোৱা
তা পা সেই খাৱলি কাৰণে কিমান কিমান কিমান হেৰি লাগিব সৰিয়হটো কিমান লাগিব
ধৰা ব অ' হই হেইয়াত দিব। ঘৰলে তিনি কেজি মান হ'লে হ'ব। তিনি কেজি আকৌ ইপিনে জলকীয়া লাগি হব।
অ' জলকীয়া।
জলকীয়া লাগিব।
ম তেতিয়া তাৰ লগত তোক কাম এটা কৰিম ৰ তাক মই তোৰ ভাগৰ নম্বৰটো দি দিম। তাৰপিছত তই পোনে পোনে গোটেই কথাখিনি পাতি ল'বি আৰু পইচা পাতি খাৱলি কথাটো পাতি ল'বি কেনেকে কি দিব লাগে।
অ', অ। পাত পাতি লম বাৰু মই গোটেই খিনি কথা। তা পা আম চাম খাবলৈ পাইছ নে নাই।
আম খাইছো আমাৰ মানে সেই ওচৰতে পাহাৰ। পাহাৰ এখন আছে যে পাহাৰ।
অ' মই সেইটোকে আম খাবলে বোলো মাতোচুন। আম খাবলে মাতো বুলি ভাবিছিলো।
অ' তহঁতৰ আম আ
কঁঠাল আম এ এইবোৰ এতিয়া খাব লাগে আও।
অ' এতিয়া বতৰ বস্তু বতৰ পাই গও ওচৰলে আহিছিলো গও দেখোন বহুত দূৰত আছে।
অ' বহুত দূৰত আছে নি অ', অ'। ব পায় দেটায়ে ঘাঁহ নাই সেইকাৰণে নাই হেৰি দে দূৰত দিছে আও
উম এই ভাত কিহে বনাইছ।
ভাত দালি বনাইছো ভাজিছো অমিতা আলু, তা পা আকৌ ডিম আছা ডিম আমলেট কৰিম সেয়াই ভাত।
ডে ডিম আছে, এই গৰমটো কেনেকুৱা তহঁতৰফালে?
এ গৰম পুৰা দিছে আৰু গৰম।
উম। আমাৰ ইয়াত মানে গৰমে মানুহক অৱস্থা বেয়া কৰি দিছে, তই এতিয়া যদি ডিম এটা যদি প্লেট এখনত থৈ ৰাস্তালে যদি উলিয়াই দিয়' তেতিয়ামানে ডিমটো পুৰা অমলেট হৈ যাব। এনেকুৱা অৱস্থাত হৈ গৈছে। গৰম হৈ গৈছ
অ'। অহ।
এই, গৰুজনী ক'ত দিয়া আছে?
আ, গৰুজনী এ, ওচৰতে আছে গৰুৰ লগত
অ', দেখিছোঁ, দেখিছোঁ। সৈ পাহাৰ কিনা জানৰ কাষত দি থোৱা আছে আকৌ গৰু।
অ', অ', ভালকে চা, লৰাবি
ঠিক আছে এতিয়া হ'ব দে, অ', হাল এইকণত বাই, বাই থকা নাই এই নদীৰ শিপাৰেহে বাই আছে এই আমাক খিন বাব লাগিছিলে বাৰু
অ', লাগিছিলে। হ'ব দে